অ' শুনিছেনে?
শুনি আছোঁ।
হয়।
অ' কি কৰিছে?
এই, উম ভাতকেইটা খাই বিচনাতে পৰিছোঁ।
অ' ময়ো ভাত খাই লৈ, ভাত খাইলৈ বহিছোঁ অলমান, উম কেইটা বজাত ভাত খোৱা হয় আপোনালোকৰ?
অ' সোনকালে খাওঁ দেই। কিন্তু সেই ভাত পানীত, খাই কৰি লৈ পেলাই অকণমান মানে ৰুম চুম চিজিল কৰি লোৱালো অকণমান দেৰি হয়।
অ' আমাৰ, অলপমান খাই মানে খোৱাৰ ভাত খোৱাৰ পৰা শোৱালৈকে অলপমান গেপ থাকিব লাগে বুলি কয়।
অ' অ আমাৰ হয় আমাৰ দুঘণ্টামান হয়।
অ' আমাৰ আকৌ সেই, নিমিলে গৈ কেতিয়াবা দেৰি হয় অলপমান দছটা বাজে।
অ আন নটা বজাৰ আগত আমি খাই দিওঁ আও
অ ভালেই। খোৱালেকে বহুতখিনি সম ময় হৈ যায়।
হয়, হয়। তাকে মানে আকৌ- শুৱা ল'ৰাটো শুৱা পিছতহে ৰুম, চুম বিলাক চিজিল কৰিব পাৰো যে।
অঁ, অঁ সেইটো হয়।
কে বাৰু, তাকে মানে- ভাবিছোঁ অকণমান- নিয়মানুবৰ্তিতাৰ ওপৰতে কথা পাতোঁ আমি। মানে, এই- ডাঙৰ মানুহৰ হওক, ল'ৰা- ছোৱালী হওক, চবৰে সেইটো দৰকাৰ-
দৰকাৰ, নিয়মানুবৰ্তিতা দৰকাৰ। মানে, যদি একো মানি নচলে- কিয়নো তেতিয়াহ'লে একো কামেই চাকচেছফুল মানে সফল নহয়।
হয়, হয়। গোটেই জীৱনটোয়ে খেলি, মেলি হৈ যায়। যদি সৰু, পৰাই আপোনাৰ দি মানে- এই মানে পৰি -পা দিবহি ন'। নিয়ম মানি চলা দুটাই
উম।
মই মানে, মামাৰ লগত ডাঙৰ হোৱা। মামা, মামাই মানে মোক কয়, যদি মই স্কুলৰ পৰা আহি বেগটো টেবুলত জি তি কে থওঁ। বা' কিতাপখন, মোৰ মামা হয়। তাৰপিছত যদি মানে কিতাপ টেবুলত কিতাপ বিলাক যদি খেলি মেলিকৈ থওঁ। এটা কথা কয় পঢ়া টেবুল যদি খেলি মেলি কৰিলে, লাইফ খেলি মেলি।
অ' তেনেকৈ কৈছিল ন'?
এতিয়া কেতিয়াবা সেইটো মানে ভাবোঁ, সঁচাকৈ বেছি মানে ন'। অ', অনুভৱ কৰোঁ কথাটো।
অহ।
উম।
মই মানে সেই সৰুতে ইমান ভবা নাছিলো বাৰু এ তেনেকৈ আৰু চব কামবিলাক মানে আমাৰ, আমাৰ তিনিজনী ছোৱালীটো। মানে আমি সেই অ', মায়ো ইমান মানে চকু দিব নোৱাৰে। গতিকে সেই ক সৰুৰ পৰাই নিজক ফ্ৰকটো নিজেই কেতিয়াবা ধুই লওঁ। বা সেই জোতা মোজা মম দুযোৰ জোটাযোৰ মই নিজেই পিন্ধি যাওঁ সেনেকুৱা মানে। ইমান, ইমান কৰি দিব লগা হোৱা নাই কিন্তু টেবুলখন চাফা কৰি ৰাখি কৰিব লাগে কি ইমান চকু কান দিবলৈ নাই মানে কিন্তু ডাঙৰ হোৱাৰ পৰা মানে সেইবিলাক কৰা হ'লো এতিয়াও ৰুমটো যদি মানে বেচিজিল হৈ থাকে মই মানে একদম থাকিব নোৱাৰোঁ মানে। বে, কিবা মনতো কুচকুচাই থাকে মান উম।
আৰু মানে আপোনাৰ ৰুমটো পৰিপাতি হৈ থাকিলে খং, ৰাগবিলাক কমি থাকে।
কমি থাকে অ'।
তেতিয়া মানে মই নিজে গম পাওঁ, আগতে মই ৰুমটোত পৰি ধুনীয়াকে ৰাখোঁ। মানে এতিয়া মই ল'ৰাটোৰ পৰা ৰাখিব নোৱাৰোঁ, সি বিচনা চাদৰ খনহে টানিব। ইটোহে টানিব, সিটোহে টানিব। মানে যেতিয়া মোক খং উঠি থাকে ৰুমটো লৈ যদি আহোঁ, মোৰ বেছিকে খং উঠে মানে।
অ', লেতেৰা হ'লে বেছি খং উঠে, আৰু মনটো বেয়া লাগে। চাফা দেখাৰ লগে, লগে এনেই মনটো ভাল লাগি আহে
হয়, আৰু মানে আপোনাৰ কি হয়, গোটেই খেলাখিনি গোটেই ৰুমটোত সিঁচৰিত হৈ থাকে। সি দিনত শুলে মই সামৰি সো থৈ দিওঁ। আকৌ যেতিয়া সি শুৱা শুৱাপা উঠিব আকৌ আৰম্ভ। সেইটো কাৰণে
নাই সেইটো হয় মানে বাৰে বাৰে লেতেৰা হয়, বাৰে বাৰে চাফ চাফা কৰি থাকিব সেইটোতো কষ্ট হয় বহুত।
সেইটোৱে মানে ৰাতিপুৱা যাতে মোক খংটো নু থওঁ। সেইটো কাৰণে মানে মই ভাত খাই উঠি সেই ৰুমটো চিজিল কৰি থওঁ, সেইটোৱে মোৰ বহুত টাইম যায়।
তেনেকুৱা হয় নেকি? অ'। সময়টো বাৰু সময় নাপাওঁ সপ্তাহটো তেনেকৈয়ে যায় মোৰ। ডেইলি মোৰ ঘৰ ৰুম ৰুম ঝাৰু দিয়া নহয় সময় নিমিলে। তাৰপিছত এতিয়া এতিয়া আমাৰ মা আছেহি।
হয়।
তথাপিও মই মাক সেই চব কৰিব নিদিওঁ আহি পেলাই মই নিজে এতিয়া আজি বন্ধৰ দিন বুলি মই নিজেই কৰিলোঁ বাৰু।
হয় হয়।
সেয়া ডিচিপ্লিন সেয়েহে মানে মই যেতিয়াই লেতেৰা লেতেৰা হৈ থাকে মই থাকিবই নোৱাৰোঁ মানে এনেকুৱা হ'ল আগতে ইমান বুজা নাছিলোঁ কিন্তু যেতিয়াৰ পৰা মানে অকলে থাকিবলৈ লোৱাৰ পৰা বি শেষ কৰিব নোৱাৰি। মই চাকৰি হোৱাৰ পৰা অকলেই আছোঁ অকলে থাকিব নোৱাৰা মই সেইবোৰ চাফ চিকুণকে থাকিয়ে ভাল লাগে মানে। ঘৰত গ'লেও মই যদি বহুত লেতেৰা দেখা তাৰপা মই বহুত বেয়া পাওঁ মানে।
সেইটো হয় বৰদিন আও মানে আপোনাৰ কি হয়। এই, উম উম, আৰু এটা স্কুলৰ বহীবিলাকত আপোনাৰ তাৰিখটো লিখা।
উম।
আৰু মানে লেচনটোৰ নামটো লিখা। এইবিলাক মানে উম, সৰুতেই যদি শিকোৱা যায় নহয় সৰুৰ পৰা যদি মানে এ গাই ইড যায় এই ক্ষেত্ৰত, কিন্তু পিছলৈ সেইটো মানে একদম এটা চৰি ত্রত গঢ় লৈ উঠে।
অ', সেইটো হয়।
অ', মানে হয়। মানে মোৰ ভাইটি, সি এতিয়া বি টেক কৰি আছে এ, সি মানে, সি মিছনেৰিত পঢ়িছিল দেই। অ', সিহঁতবিলাক বহুত ষ্টিক হয় সিহঁতৰ মানে ফাডাৰ
হম।
স্কুলত আপোনাৰ মানে যদি হেৰিটো চে ফালে নহয় এই মানে কভাৰটো যে ফালে তাকে অলপ মানে ফাতা তাৰমানে পানিছমেণ্ট দিছিলে সিহঁতক।
অ তেনে কোৱা ডিচিপ্লিন মানেহে সৰুৰ পৰাই শিকায়।
আৰু মানে আপোনাৰ জুতি মানে লেছনটো কপিত যদি লেছনটো নাম বা তাৰিখ যদি নিলিখি সেইটো এটা পানিছমেণ্ট। মানে পানিচমেণ্ট পানি মানে তাইবে কমপ্লেইন অহাৰ নিচিনা হয়।
উম আচলতে সেইটো চৰিত্ৰ গঢ় দিয়া এটা উপায়।
অ কিন্তু অঁ এতি স এতিয়া মানে সি বি টেকৰ মানে লাচ্ছত চেমিষ্টাৰ। এতিয়া মানে তাক বহী বিলাকত সি কভাৰ লগাই থওঁ অকণমান যদি কভাৰটো ফালে আকৌ নতুন এটা সভাৰ বাবে ডেট লিখে অঁ এতিয়া ৰখি গ'ল। তাৰ লগৰ কিছুমানে তাক এইটো কথা লৈ হাঁহে মানে।
অ-অ হাঁহিবলগীয়া ডাঙৰ হ'ল এতিয়া
অ এতিয়াও মানে সেইটো স অ এতিয়া মানে সেই এ সি মানে সেইটো মানে তাৰ সেই পনিচমেনত তো তাৰ মূৰত সোমাই গ'ল। সেইটো এটা ছুইটোত গঢ় ল উঠিলে। কিন্তু আমি কওঁ যে হাঁহিছে হাঁহিব একো নাই এইটো মানে এটা ভাল
অঁ। পিছলৈ নিজৰ ল'ৰা ছোৱালীবোৰ শিকাব পাৰে সেইটোৱে শিকাব।
ওম তাৰমানে এইটো মানে হেৰি হৈ গ'ল মানে এতিয়া যদি আমিও যদি কিবা এটা লিখিলে বা ডেট দিবলৈ ৰখি যায় কিবা এটা তাৰমানে অকণমান মানে সি মানে তাৰ চেণ্টিমেণ্টেল হোৱা নাছিলি নলে খং উঠে ত তাৰ মানে কিয় এনেকৈ ইমান মানে হেৰি নোহোৱাকৈ লিখওঁ মানে সেই তেনেকৈ পোৱা মনেই সে টো অভ্য়াস হৈ গল অ খোচ খোচ খোচাই যায় মানে অ কিয় কাৰণে লিখা নায় আৰু মানে এই বহী যে এতিয়া বেগত ভৰালে বহী কিতাপবিলাক অকণমান ভাজ লাগি নাযায় জানো
অঁ।
মানে সি অশান্তি কিয় এনেকুৱা ইমান বেয়া ত মানে কিতাপ কিয় ৰাখোঁ সেই তেনেকোৱা কথা মানে।
অহ হয় নহয় সিইমান ইমান ডিচিপ্লিন পূৰা মেইনটেইন কৰিব লাগে মানে। যদি ধুনীয়াকৈ ৰাখে তেতিয়াহলে নিজৰ মনটোৱে ভাল লাগিলে থাকে। উম। এতিয়া য'ত ভাড়াত আছোঁ আৰু সেই বস্তু। বাহানি মানে খোৱা বস্তু আৰু। খোৱা বস্তু বহুত আনি থৈ দিয়া গৈছে। মোৰ এই হিমগ্লবিনো কমিছে প্ৰটিনো কমিছে। অলপমানে সেইটো কাৰণে। কচু, কল দিল এনেকে কিবা। বহুত কিবা কিবি আনি থৈ দিয়া গৈছেঁ। তাৰপিছত অট তট। পৰি আছে মানে, মই এইকেইদিন কোচকোচাই আছে মোৰ। দেখি পেলাই তাৰপিছত মায়ে কৰিব। কাৰণে মাৰ গাটো বেয়া। আজি বন্ধ পাই গ'লো মানে। এক ফালৰ পৰা মই চব ঠান থিত লগাই ঠিক। কৰি ঘৰ সাৰি মচি তেতিয়া মানে। বহিছোঁ আৰু শান্তি, মায় মায়ো। কৰিব পৰা নাই মাৰো মনটো বেয়া লাগিছে মাৰ গাত তো বেয়া অলপ মানে।
অ, এই বতৰটো কাৰনে হৈছে চাগে।
বতৰটোৰ কাৰনে। তাৰপিছত অকণমান সেই লেট্ৰিনো গৈ আছে।
হয় হয়।
উম।
সেই বতৰটোৰ কাৰণে আপোনাৰ মানে এই গৰম, গৰম সময়। হয় হয়।
গুৱাহাটীৰ পৰা। সেই সেইদিনাখন গৰমেই আছিলে বহুত। অলপমান মাৰ গেছৰ প্ৰব্লেমও আছে। আৰু এতিয়া মানে কৈছে, তোমাক চাবলৈ আহি মানে মোৰহে মোকহে চাব লগা হৈছে আৰু সেই এইয়েহে অৱস্থা হৈছে মোৰ।
কি কৰিব? উপায় নাই।
উপায় নাই কি কৰিব, অ', এতিয়া মোৰতো গা বেয়া থাকিলে মই এনেও নকৰিলোঁহেঁতেন, গাটো ভালে আছে কাৰণেহে কৰি গৈছ
সেইটোৱে ন! এনেও আপোনাৰ এই সময়খিনিত যে, এনে অকন ব্যস্ত থাকিব লাগে। মানে নিজৰ মনটো অকনমান উম, মানে ভাল লগা কিছুমান কাম কৰিব লাগে। এনেই শুই, বহি থাকিলে কিন্তু
বহুত ভৰি ফুলিছে। মই বোলোঁ মোক কাম কৰিবলৈ দিয়ক। উম।
এনেই থাকিব নালাগে মানে হয়, খোজকাাঢ়ি থাকিব মানে কিবা এটা নহয় কিবা তাৰমানে বিজি থাকিব লাগে।
অ', সেইটোৱে মই বিজিয়ে আছোঁ। বেলেগ ভাবিবলৈ সময় নোহোৱা হৈ আছে মানে।
দেহাটোৱে মানে যিমানখিনি পাৰে সিমানখিনি, তাতকৈ উপৰিঞ্চি নহয় বাৰু।
উম তাই কে হয়নে?
আৰু তাৰ বাহিৰে এ স্কুলীয়া বা কলেজীয়া জীৱনতো ডিচিপ্লিন ফ'ল' কৰিছিল নে? মানে, নিয়মানুবৰ্তিতাটো।
মই, মই কিন্তু কৰিছিলো‌ দেই, কম বেছি পৰিমাণে।
অ', মোৰ অকণমান বাৰু প্ৰব্লেম আছিলে। মই দেৰিকে গৈ পাওঁ। অ' মোৰ সেইটো প্ৰব্লেম আছিলে, এতিয়াও অলপমান ৰৈ গৈছে বাৰু।
মোৰ সেইটো একদম ন'হব, মই, আনকি মই ডি এল এড কৰালৈকে মই সদায় এ প্ৰাৰ্থনা পাওঁৱে মানে।
অ'। পূৰ্ণ হাজৰিকা ছাৰক পাইছিলনে নাই? অ' অ' উম উম।
পাওঁ, পূৰ্ণ হাজৰিকা ছাৰক পাইছো। অ'। কিশো ছাৰক পাইছোঁ।
অ', কিশো ছাৰ হৈছে এতিয়া প্ৰিন্সিপাল।
উম, তাৰপিছত উম, এই হেৰি পাইছোঁ সংগীত। নিতা মে'মক পাইছোঁ, পাপৰি মে'মক পাইছোঁ।
অ', তেওঁলোক বাৰু এতিয়া গ'ল।
অ', সংগীতা মেম অ', চ তিনিটামান নিজা দায়ত্বত গ'ল নেকি? কি?
হয়, হয় নিজাদায়ত্বত উম, বাৰু ঠিকে আছে ন' আজিলৈ, অ', অ'।